হেল্ল'
শুনিছা নাই
হয়- হয় শুনিছো তুমি শুনিছানে বাৰু?
অ শুনিছো শুনিছো তুমি মোৰ মাতটো শুনিছানে
শুনিছো - শুনিছো।
অহ ', খবৰ ভালনেে তোমাৰ মই বাক এনে আছো অকমান ফেন বাহিৰতে বহ অ বাহিৰত তে বহি আছো তুমি কি কৰিছা তুমি কি কৰিছা আহ
তাকে বহুত দিন হ'ল বোলো তোমাৰ লগত মাহতো এয়া আছে এনেই এনেই আছে এতিয়া
আহ কোৱাাহক
তাকে বোলো অ তাকে বোলো বহুত দিন হ'ল তোমাৰ লগত কোনো কথা বতৰা পতা নাই বোলো আজি আি কথা এ মানে এটা বহুত ভাল বিষয়ৰ ওপৰত বোলো কথা পাতো বুলি তোমাক ফোন কৰিলোঁ হয়
এই টপিকটো কি টপিকৰ ওপৰত কথা পাতিবা পাতিম বুলি ভাবিছা তুমি
অ এতিয়া তোমাৰ বিষয়টো এনে ধৰণৰ মানে তোমাৰ জ জীৱনত স্বাস্থ্যটোৰ বেছি প্ৰয়োজন নে টকা পইচাৰ বেছি প্ৰয়োজন সেইটোৱে বিষয়টো
হয় বিষয়তটো বহুত ধ বহুত ভাল বিষয় তুমি বাছি লৈছা সেই বিষয়টো এই বিষয়টো বহুত প্ৰয়োজনীয় বিষয় বুলি মই ভাবো
হ হ
উ মানুহৰ টকা পইচাও প্ৰয়োজন আৰু লগ লগতে স্বাস্থ্য পাতিও প্ৰয়োজন
হয় হয়
মানে অ অকল টকাালে চালে নহ'ব আৰু চাই ন টকালে চালেই নহ'ব স্বাস্থ্যটোও চাব লাগিব
হয় হয় স্বাস্থ্যটো চাব লাগিব হয়
স্বাস্থ্্য স্বাস্থ্্য ভালে নাথাকিলে মানুহে কোনো ধৰণৰ কাম কৰিব নোৱাৰে
হয় হয় নোৱাৰে
যদি তোমাৰ গা জ্বৰ মাথা বিষ হৈ থাকে তুমি যদি এতিয়া ক'ৰবাত হাজিৰা কৰিবলৈ ছোোৱা তুমিো হাজিৰা যেন তেনে তুমি কৰি আহিলা অহা পিছত তুমি ড্টৰৰ ওচৰত লাগিব ড্টৰৰ ওচৰত গৈ এই যি কিটকা তুমি হাজিৰা কৰি পইচা পাই আনিছিলা সেই পইচা কেইটাতকে তাতকে দুগুণ তুমি পইচা হাজিৰা কৰা পইচা তুমি ডক্তৰ জক দি
দি থৈ আহিব লাগিব হয় তুমিো বহুত ভাল কথা কৈছা কিন্তু দেই
হয় সেই কাৰণে আমি স্বাস্থ্যটোত লৈ কাম কৰিব লাগে
হয় হয়
স্বাস্থ্্যত স্বাস্থ্্যত স্বাস্থ্য়ই মেইন আমাৰ টকা পইচা টকা পইচা আজি আছে কাইলৈ নাই কিন্তু আমাৰ আমি মানুহটো সদায় জীয়াই থাকিব লাগিব
হয়
মানুহ মানুহতো জীয়াই থাকিলেহে আমি টকা পচ দিব পাৰিম
টকা পইচা আমি অ উপাৰ্জন কৰি থাকিব পাৰিম তেতিয়া হয়
যদি মানুহটোৱে নাথাকো যদি কেনেকে টকা পইচা উপাৰ্জন কৰি ঘৰ পৰিয়াল পুহিম
হয় হয়
উম এই মন্তব্যটো তুমি আগবঢ়া মোৰ মোৰ ফালৰ পৰা মই এইখিনি কলো তোমাৰ মন্তব্যটো মোক কোৱা হো
হয় হয় তুমি যেনেদৰে ক'লা কি স্বাস্থ্যটোৰ মানে বেছি প্ৰো আচলতে মোৰো সেই একেটাই কথা চ মানে মনলৈ আহিছে যে স্বাস্থ্য নাথাকিলে মানুহে এ টকা উপাৰ্জন কৰিব নোৱাৰে কাৰণ তুমি এতিয়া যি উদাহৰণ দি ক'লা যে এই হাজিৰা কৰিবলৈ যোৱা মানুহজনৰ উদাহৰণটো দি ক'লা ঠিক তেনেদৰে মানে এ স্বাস্থ্যই মানে তোমাৰ এ টকা আনে এক এক কথাত কবলৈ গলে তুমি অ যেতিয়া তোমাৰ স্বাস্থ টো ভালে থাকিব তুমি কোনো কাম কৰিব পাৰিবা কৰি যাব পাৰিবা আৰু এতিয়াই মানে তুমি বহুখিনি টকা উপাৰ্জন কৰিব পাৰিবা কিন্তু অ'। কিছুমান মানুহ আমি দেখিবলৈ পাওঁ মানে আমাৰ সচৰাচৰ মানে ওচৰ চুবুৰীয়া মানে তেওঁলোকৰ ধেৰ টকা পইচা আছে কিন্তু তেওঁলোক বহু দিন ধৰি বিচনাত এ কিছু বেমাৰত ভুগি পৰি আছে কিন্তু তেওঁলোকে মানে টকা-পইচাই তেওঁলোকক সেই জীয়াই মানে তেওঁলোকক শক্তিশালী কৰিব পৰা নাই আচল কথাত কবলৈ গলে সেইটো মানে মন কৰিব আৰু মানুে স্বাস্থ ওৰত অিক গুৰুত্ব দ মোৰ মানে ভাল বুলি মই ভাবো
এনেকুৱা এনেকুৱা এচাম মানুহ আছে যে টকা হলে সকলো হৈ যায় বুলি ভাবে
হৈ যায় বুলি ভাবে হয়
কিন্তু সেইয়ে মানুহজনে যে নাজ নাজানে মই মোৰ যদি স্বাস্থ্যটোো ভালে নাথাকে মোৰ টকা পইচাই কোনো ধৰণৰ একো কাম কৰি কৰিব নোৱাৰে
নোৱাৰে নোৱাৰে।
সেই মানুহজনৰ হাতত কোটি টকা থাকক সেই কোটি টকা কোনো ধৰণৰ কামত দেখাতে মানুহজন যদি হঠাতে শুকাই থাকে। সেই টকা পইচা মোৰ মতে মই এটা ভাবো যে টকা আজি আছে কাইলৈ নাই যি টকা মানুহে সাঁচিব লাগে কিন্তু সঁচা -সঁচাৰ অৰ্থেও মানুহে খৰচো কৰিব লাগে মোৰ এইটো অভাৱ আছে অভাৱত পৰি থাকিলে নহ'ব অভাৱ টো পূৰণ কৰিব লাগিব অ মানুহ অভাৱত অভাৱত থাকি কেতিয়াও অভাৱত থাকিব নোৱাৰে মানুহ।
নোৱাৰে নোৱাৰে
এনেকুৱা এচাম মানুহ আছে যে দহ টকা এটা হাজিৰা কৰি আনিলে আনি দহ এটা বোলে মোৰ গাটো অকণমান বেয়া হৈছে পল এটাকে আনি খাও কিন্তু সেইটো ভুল কেতিয়াও নকৰে। এ গা বেয়া হৈছে গা বেয়া হৈছে ভাল হৈ যাব কাইলে মই কাইলে কাম কৰিবগে পাৰিম।
হয় হয় এইটো তুমি বহুত সঁচা কথা কৈছা কিন্তু দেই হয়-হয়- উম।
মানুহজনে যে নাভাবে মোৰ যদি কাইলৈ ইয়াতকে মোৰ আৰু গা বেয়া হৈ যায় মই তেতিয়া কেনেদৰে কাম কৰি খাম
হয় হয়
টকা পইচাই সকলো কামত কাম নকৰে টকা পইচা হলে যে সকলো হৈ যাব মোক সেইটো নহয় টকা-পইচাই আমাৰ। জন্তু গঢ়ি উঠুলে আৰু টকা পইচা নহলে আমি শিক্ষা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো যিমানেই চৰকাৰে বি বুলিয় শিক্ষা দিলোও আমি কেতিয়াও শিক্ষাো গ্ৰহণ কৰিব নোৱাৰো আমাৰ মা দেউতা হাজিৰা কৰা মানুহ
আাজিা মই-মই এটা কথাই কওঁ মাহঁতক বোলে তুমি হাজিৰা কৰিবলৈ গৈছা গা বেয়া হৈছে মোক ক কবা মই তোমাক পিলডৰৰ পানী দিম তুমি সেই গা বেয়াই গৈ হাজিৰা কৰি মোক পঢ়োৱা মোক তোমালোকে পইচা খৰচ কৰিব নালাগে প্ৰথম চাই স্বাস্থটো তাৰ পিছতহে কাম
কাম
তুমি এই কথাটোত কি বুলি কবা বাৰু।
হয়-হয় মোৰ সেই কথাটোত তোমাৰ কথাটোত মই একমত কিন্তু দেই। মানে আমি প্ৰতিজন মানুহে মানে কিছুমান লোকে ভাবে যে কি টকা থাকিলে সকলো হৈ যায় বুলি তুমি ক কৈয়ে কৈছা বাৰু এই কথা তাৰ ময়ো আকৌ দুই লাই কৈ দিছো মানে তোমাৰ স কথাটো মানুহে চিন্তা মানে সেই বুলি একেবাৰে ভাবি ল'ব নালাগে যে টকা থাকিলেই সকলোবোৰ হৈ যাব। যে মানুহ তমাৰ আচলতে স্বাস্থ্যটো মেইন কাৰণ স্বাস্থ্যটো যেতিয়া ভালে থাকিব তেতিয়া তুমি অ, কি কোনো কোনো কাম কৰি তুমি। নিজৰ উপাৰ্জন মানে কৰি থাকিব পাৰিবা, কোনো আৰ্থিকভাৱে সবল হব পাৰিবা। স্বাস্থ্যটো ভালে থাকিলে কিন্তু টকা পইচা থাকিলেই মানে সকলো হৈ নাযায়। আৰু এটা কথা চাবলৈ গলে কিন্তু তোমাৰ টকা পইচাৰও কিন্তু গুৰুত্বটো অলপ আছে আকৌ দেই মানে তুমি এতিয়া চোৱা-চোৱা দেই মানে তোমাৰ এটা বেমাৰ হৈছে। কিন্তু তুমি তোমাৰ হাতত যেনিবা পইচা আছে কি তেতিয়া তুমি সেই বেমাৰটো তুমি ডক্তৰৰ ওচৰলৈ গৈ চিকিৎসা কৰি সেই বেমাৰটো ভাল কৰিব পাৰিবা কিন্ত কিছু লোকৰ হাতত আকৌ সেই মানে পইচাটো নাথাকে মানে সিমান খিনি তেওঁলোক আৰ্থিকভাৱে। হৈ নাথাকে তেওঁলোকে এ মানে ডক্তৰৰ ওচৰলৈ যাব নোৱাৰে সেইবাবেও কিন্তু তেওঁ তেওঁলোকৰ কিছু- কিছু ক্ষেত্ৰত মানে পিছ পৰি থকা দেখা পোৱা যায়।
হয়-হয় তুমি যে তুমি যে কলে এতিয়া কিছু লোক সেই সবল হৈ নাথাকে সেই সবল হ'বলে মানুহে যদি আমি পাঁচ টকা পাওঁ। তাৰে আমি দুটকা সাঁচি তিন টকা খৰচ কৰিব লাগিব সেই লোকে
হয়-হয়,
তিন টকাও নাখা এটকাও নখজাকে এ আজি পালো খাই এদাই কৰি দিলো।
কাইলে পালো খাই ভাই কৰি দিলো সেই মানুহজন বেমাৰত পৰিলে। টকা পইচা কৰ' পৰা পাব যদি নিজৰ মূলধন পইচা দুট পাঁচ টকা। পায় যদি দুটকা সাঁচি নথয় বা তিনি টকা সাঁচি নথয় সেই মানুহজনে আকৌ কেনেকে ওচৰত গৈ চিকিৎসা কৰিবগে পাৰিব, পইচা লাগিব খৰছো কৰিব ল আৰু নিজৰ অভাৱো পূৰণ কৰিব লাগিব।
অ' হয়-হয় আৰু-আৰু এটা কথা কথা হ'ল কি টকা পইচা যেতিয়া মানুহৰ থাকে তেতিয়া কিছু-কিছু লোকৰ কিন্তু আহ মানে আ মানে টকা পইচা থকা মানুহৰ কিন্তু কিছু লোকৰ মানে তোমাৰ ডিপ্ৰেশচনত যোৱা দেখা যায় তেওঁলোক, মানে মানসিক এ ভাৱে ভাগি পৰা দেখা পোৱা যায়। কিন্তু তাৰ তুলনাত কিছু লোক আকৌ এনে থাকে এ যাৰ হাতত পইচা পাতি নাথাকে কিন্তু তেওঁলোকৰ স্বাস্থ্যতটো ভাল আৰু সেইবাবে তেওঁলোক মানে মানসিকভাৱে এক্দম সবল হৈ থাকিব পাৰে।
তুমি যে তুমি যে এতিয়া যিসকলৰ পইচা থাকে সেই সকলে ভাবি থাকে মই পইচা গাল কোনোবাই লৈ গলে। কি হ'ব মোৰ পইচা গাল মোৰ কিন্তু আম যিজন মানুহৰ পইচা টকা পইচা মানে যেনে তেনে চলি থাকে এ মোৰ পইচা মোৰ কোনো ৰাগ নাই জঞ্জাল নাই মই চলি আছোঁ। আৰু চলি থাকিম কিন্তু যিজনে ভাবে মোৰ টকা পইচা। ডিপ্ৰেচনত গুচি যায় যদি টকা পইচা গাল যদি চোৰে লৈ যায় কিবা হৈ যায় বেংকে যদি কিবা এটা কৰি দিয়ে কি হ'ব মোৰ
উম উম উম
বোলে সেই লোকচানলৈ গুচি আহিলে কোনোবাই টকা মাৰি দিলে বেংকটো বা টকা পইচা গাল কি হ'ব সেই মানুহজন সে কথাখিনিকে ৰিটাৰ্ণ ভাবি ভাবি ভাবি ভাবি এই মানুহজন ডিপ্ৰেশ্যনত পৰি পৰি গুচি যায় কিন্তু যিজন মানুহৰ। কম থাকে সেই মানুহজনে কেতিয়াও ডিপ্ৰেচন নপৰি
উম উম আৰু এটা কথা হ'ল কি তোমাৰ টকা মানে টকা থাকিলে মানুহ বিলাকৰ এ এইটো কি বুলি কয় কিছুমান লোকৰ তুমি চাবা এ টকা আছে তেওঁলোকৰ কিন্তু তেওঁলোকোক মানে বিচনাত পৰি আছে এনেকুৱা ধৰণৰ বেমাৰত ভুগি আছে তেওঁলোকক কিন্তু সেই তেওঁলোক অ ল'ৰা ছোৱালীও মানে ভাবে কি যে এ এডাল মৰাই ভাল আছিলে ইমান এদিন আমাক কষ্ট খুৱাই আছে সেই বুলি ভাবে কিন্তু কিছুমান লোকে
এইজনৰ লগত মই পইচা গাল খৰচ কৰি কি কৰিম এনেও মৰিবই আৰু এনেকুৱা মানুহৰ বোলে মানুহজন বোলে পঁয়ত্ৰিশ বছৰ মান হৈছে সেই মানুহজনৰ নামত পতাপত এল আই চি তিনিটা খুলি দিব পইচা পাম জাষ্ট মোৰ নিজৰ চকু আগত দেখিছো মানে এল আই চি খুলি দিয়ে পইচা পাম কিন্তু মানুহজনক চিকিৎসা কৰি ভাল কৰি আনো সেইটো নেদেেখে।
সেইটো নেদেখে হয় মানে তেওঁলোক টকা থকা কিছুুলোক মানে কৃপনো হয় আচলতে গ'লে এক কথাত ক'বলে গ'লে
বা হয় আমি ইমান পৰতে আমাৰ কথা পতা সমাপ্ত কৰো বুলি ভাবিছো মই আমাৰ অলৰেডি হল
হয় হয় মোৰো তোমাৰ লগত আজি অ অ মোৰ লগত অ তোমাৰ লগত আজি মোৰ কথা পাতি বহু কথা জানিব পাৰিলো মোৰো ভাল লাগিল বাৰু তাকে এনে ধৰণৰ কথা পিছলৈ পাতিম বুলি আশা থাকিল আজিলৈ হ'ব বাৰু ন উম উম
আমি লগ পাম বা পৰহিলে লগ পাম দেই বুলি আশা থাকিল বহুত ভাল
ধন্যবাদ।
অহ